হেল্ল'?
হেল্ল' ক'ত আছা?
অ', ঘৰতে আছো, তুমি?
মই ঘৰতে আছো।
কি কৰি আছ
ৰখি আছো তুমি কি কৰি আছা।
ভাত পানী খালা?
খোৱা নাই আধা ঘণ্টামান পিছত খাম। তুমি কেইটাত খাবা?
উম, ধৰি লোৱা চাৰে দহটা মান বাজিব।
চাৰে দহটা।
বাকি কি খবৰ ভাল?
বাকী ভাল ভাল। ঘৰত কি কিবা কাম কৰি আছা?
ঘৰত নাই এতিয়া একো কাম কৰা নাই। এতিয়া বহি আছো, উম কলেজ গৈছিলা?
কলেজ আজি যোৱা নাই আজি বন্ধ। তুমিটো যোৱা নাই ন বন্ধই।
অ', বন্ধই।
অ', এ তোমাৰ এই কেইদিনমান হ'ল এই গৈছিলো তোমাৰ এই তিনি চাৰি দিন মান হ'ল অৰুণাচলৰ পৰা আহিলো।
উম, অৰুণাচল গৈছিলা?
অ', এই তোমাৰ বহুত ধুনীয়া লাগে ঠাইখন যে বহুত ধুনীয়া।
উম।
একদম পুৰা পাহাৰ। এই মানে পতককে মানে ঠিক হৈ গ'ল কেইটা মানে মানে আগৰ পৰা ঠিক কৰি ৰাখিছিলে মোক। ফোন কৰিছে যাব লাগে সিহঁতৰ লগত এই জোগাত টো যে তোমাৰ পাহাৰ পাহাৰ একদম পাহাৰ পৰ্বত বহুত ধুনীয়া। বহুত ধুনীয়া অ'।
ময়ো গ'লোহেঁতেন আগতে ক'লে।
মই নিজেই নাজানো নহয়।
বহুত ভাল লাগে ন'।
অ', মোক ফোন কৰিছে সিহঁত তোমাৰ ধৰা আগদিনাখন ৰাতি পিছদিনাখন আমি ৰাতিপুৱা ওলাই গৈছো।
উম। ইমান কম টাইম?
এ সময় লাগিছে তোমাৰ চাৰি ঘণ্টামান লাগিছে। অ', ঠাইখন যে
অ'।
একদম পুৰা পাহাৰ গছ গছনি। পৰ্বত আছে আকৌ মাজে মাজে ঝৰ্ণা ঝৰ্ণাবিলাক যে। এই একদম পুৰা ওপৰৰ পৰা পানী একদম পুৰা স্পীডত যে পৰে। মান দেখিয়ে মানে বেলেগ দেখিয়ে মানে বেলেগ মজা লাগি যায়। সেইদিনাখন যাবা তুমি যদি মানুহ তেতিয়াহ'লে লগত। গৈ এবাৰ চাই আহিবা অ' এবাৰ চাই আহিব পাৰিবা।
বিভিন্ন ধৰণৰ গছ গছনি দেখা পাম ন।
অ' গছ-গছনি আকৌ পাহাৰ পৰ্বত একদম ৰাস্তা বিলাক একদম ৰাস্তা অ' ৰাস্তাবিলাক ওখ ওখ অ' ঝৰ্ণা বিলাক যে পানীৰ ঝৰ্ণা পানীটো একদম বহুত ওপৰৰ পৰা একদম পুৰা স্পীডত পৰে যে
অ'
একদম দেখাতে বেলেগ ধুনীয়া একদম বগা একদম পূৰা স্পীডত পৰে পানী একদম বেলেগ ধুনীয়া লাগে
হয় যাম এতিয়া আৰু আৰু এবাৰ যাবা নেকি?
আৰু এবাৰ এই গলেও মানে এতিয়া নাযাওঁ ঠাণ্ডা দিনত যাম বুলি ভাবিছোঁ।
অ ঠাণ্ডা দিনত ভাল লাগে ন
অ' ঠাণ্ডাদিনত বৰফ চৰফ ও পৰে যে
বৰফ পৰে শালি লাগে
হয়।
মইও গৈছিলো কেইদিনমান আগত ছিলং।
অ'
বহুত ভাল লাগে শ্বিলং
অ' এ' তুমি ক'ত গৈছিলা শ্বিলং গৈছিলা নেকি কি শ্বিলং গৈছিলা নেকি? অ' সেইকাৰণে তো এই সিজনা ই ফটো এখন চালো মই ভাবিছিলোঁ ক'ত গ'ল সিহঁত অ'
শ্বিলং গুছিলো বহুত ভাল নে
অ শ্বিলংতো আ মানে ফটো চাইছো যোৱা নাই মই বহুত ধুনীয়া
ভাল লাগে গলে ভাল লাগে মাৰ হৰি হৈ যায়
তাতো বহুত দূৰ দূৰণিৰ পৰাও মানুহ আহে চাবো
বহুত দূৰ দূৰণিৰ বাহিৰা দেশৰ পৰাও আহে
অ
বিভিন্ন ঠাইৰ পৰা
অ হয়
ঝৰ্ণা তোমাৰ প্ৰাকৃতিক দৃশ্য বিভিন্ন ধৰণ গছ গছনি উ ধুনীয়া চৰাই চিৰিকটি
হয়
বিভিন্ন ধৰণৰ নলা নৰ্দমা ঝৰ্ণা ঝৰ্ণ বিলাক চাই বহুত ভাল লাগে।
উম যাব লাগিব এদিন।
যাবা।
মই ভাবিছিলোঁ অ মই মই ভাবিছোঁ তোমাৰ শ্বিলং যে
অ
জুলাই মাহত যাম বুলি ভাবিছিলো যাম চাগে জুলাই মাহত।
জুলাই মাহত অলপ ঠাণ্ডা পৰে নেকি?
ঠাণ্ডা নহয় জুলাই পোৰা পোৰা গৰম পায়।
অ
পুৰা গৰম থাকে না সেইকাৰণে মানে পাহাৰীয়া এলেকাত গৰমত গ'লে মানে ব ততা ততা থাকে গৰমতটো অলপ অ গৰমত ভাল লাগে অ গা চা ধুব পাৰিম
অ গা ধুবলে মন যায় বহুত মন যায়।
হয়, জ ঝৰ্ণা দেখিলে গা ধবলৈ মন যায়।
অ। মইতো যাম চাগে অৰুণাচল এবাৰ, যাবা নেকি আৰু এবাৰ!
গ'লে ঠাণ্ডা দিনত ওলাবা, যাম এদিন। অঁ, তোমাৰ ধৰা এ ডিচেম্বৰ মানত, নে কি কোৱা!
অ, তেতিয়াহ'লে ডিচেম্বৰত যাবা।
অ, তেতিয়া মানে আমি একদম বৰফ-চৰফ, বৰফ চাবলে যাম।
উম।
বৰফত একদম পুৰা ধামাকা-ধমাকাই এঞ্জয় কৰিম।
উম। এতিয়া কৰ'বাত ঘুৰো।
যাবা নেকি! ক'ৰবাত ওচৰৰে-পাজৰে, ক'ৰবাত যাবা নেকি!
এই ওচৰতটো তোমাৰ কাজিৰঙা আছে, কাজিৰঙাত বাৰু গৈছো কেইবা বাৰ আৰু যাবা নেকি কাজিৰঙা!
উম, যাব লাগিছিল, ময়ো গৈছো। এইজেগা কিন্তু গড় চাব পৰা নাই, চাফাৰী কৰা নাই যে।
অ, অ, অ।
এতিয়া গ'লে চাফাৰী কৰিম, বুজিছা!
অ, জীপ চাফাৰী কৰিলে একদম গড়ৰ গড় একদম বহুত ওচৰৰ পৰা চাব পাৰি।
অ', ওচৰৰ পৰা গড়, তোমাৰ ভালুক
অ', অ', অ', হৰি-হৰিণা, হৰিণা আৰু ই কাজিৰঙা যে, এশিঙীয়া গড়ৰ বাবে বিশ্ববিখ্যাত, এইটো তুমি জানানে?
অ', জানো। কিতাপত পাইছো। বিভিন্ন দেশৰ পৰা মানুহ আহি অসমৰ কাজিৰঙাত
অ', এইটো অসমৰ, এইটো এশিঙীয়া গড়টো যে, এইটো চাবৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি চায়।
অ।
তাৰ কাৰণে আমাৰ অসমৰ যে, প তোমাৰ এইটো এশিঙীয়া গড় যে আছে
অ।
সেইটো এশিঙীয়া গড় চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি যে, আমাৰ পৰ্যতন, অসমৰ পৰ্যটক কেন্দ্ৰ উন্নত হৈছে, ইয়াৰ ফলত।
উম, কিতাপত পাইছিলো, ক্লাছ টেনত ইয়াৰ বিষয়ে, কাজিৰঙাৰ বিষয়ে পাইছিলো। বিভিন্ন ঠাইৰ পৰা মানুহ আহে।
হয়।
হ'ব। এই কাজিৰঙাৰ এশ
সেইটো, এতিয়া একদম চবেই মানে অসমৰ কথা শুনিলেই, অসমৰ কথা শুনিলেই মানে সিহঁতে মানে
দুই তিনি দিনৰ মাজত যাবা নেকি কাজিৰঙা?
অ' তেতিয়া হ'লে ব'লা দেওবাৰে যাওঁ আমি, নে কি কোৱা তুমি?
অ' আৰু দুই, দুই এজনক, যাবা নেকি?
অ' তো তোমাৰ চাৰিজন মান যাম নে কি কোৱা?
অ' চাৰি পাঁচজন গ'লেই হ'ব, পাঁচজন গ'লে ভাল।
অ' পাঁচজন গ'লে ভাল। অ' তেতিয়া আমি জীপ চাফাৰীটো আৰামচে কৰিব পাৰিম।
অ', জীপ চাফাৰী কৰিম। জীপ চাফাৰী এইবাৰ কৰিম।
কাজিৰঙাৰ নাম শুনিলেই যে, মানে এশিঙীয়া গড়ৰ কথা মনত পৰি যায় চবৰে।
কাজিৰঙাৰ গঁড় বিখ্যাত, অসমৰ ভিতৰত।
হয়।
আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে।
মানুহ আহি চাই অ'।
উম।
আৰু কাজিৰঙাত যে, তোমাৰ এই হৰিণা যে, হৰিণা এতিয়া বহুত বাহিছে তো আগৰ পৰাই, এতিয়া যে হৰিণা জাক জাক হৰিণা দেখা পাওঁ।
অ', কাজিৰঙাত। বহুত দিন আগতে গৈছিলো, ইমান চোৱা নাই। এতিয়া তুমি তুমি কেতিয়া গৈছিলা আৰু লাষ্ট?
কাজিৰঙা?
অ'।
এ কাজিৰঙা তোমাৰ গৈছিলো ধৰা এই নৱেম্বৰ মানত গৈছিলো লাষ্ট।
অ'। মই আৰু দুই বছৰৰ আগত গৈছিলো নেকি, দুই আঢ়ৈ বছৰ আগত।
অ' তেতিয়াহ'লেটো তুমি এইবাৰ গ'লে যে একদম আগততো হৰিণা কম দেখিছিলা ন'?
অ'।
এতিয়া তুমি জাকে জাকে হৰিনা দেখিবা, ম'হ যে ম'হৰ জাক জাক আছে। আগতে কম আছিলে, হাতীৰ জাক আছে। গড়ঁ গড়ঁ তোমাৰ জাক জাক গঁড় যে এখিঙীয়া গঁড়, এইটো তুমি জাক জাক জাক দেখা নপোৱা, কিন্তু উ মানে বহুত দেখিবা।
অ', যাব লাগিব তেতিয়াহ'লে।
হয়।
সেইবিলাক চোৱা দুই তিনি দিনৰ ভিতৰতে।
অ' এই দেওবাৰে দেওবাৰে দেওবাৰে গ'লে ভাল হ'ব।
দেওবাৰে?
অ'।
তেতিয়া হ'লে ওলোৱা দেওবাৰে।
অ', দেওবাৰে তোমাৰ ৰাতিপুৱাত ওলাম। আমি একদম চাই কেনে সন্ধিয়া আহি যাম নে কি কোৱা?
অ', শুনি আছো। তেতিয়াহ'লে মিলাই ছোৱা।
হুহ, অ' ঠিক আছে হ'ব।
হ'ব।